হেল্ল' অ কি কৰি আছ ছ
এই ভাতকেইটা খাই কৰি লৈ পেলাই এই অকমান বিচনাত পৰো বুলি লৈছো তই কা
এই মই ভাতকেইটা খাই অলপ শুলোঁ এইবিলাক ভাবিলে তোলে ফোন এটা
জেয়া শুলে
ফুলে ফুলে অকমানি ভাত ৰাতিপুৱাই খোৱা তাপা হে খুৰীয়েকৰ ঘৰত গৈছিলে তাপা সেই তাত জল জলপান কেইটামান খাই আহিলে
কি জলপান
খালো নহকে
অ
গাখীৰ দি কানি খুন্দিছিনে তাই কালি আকৌ ভাত খাব মাতিছিলে সিহঁতৰ ঘৰত
কিয় এনেই নে
এনে
ল'ৰাৰ জ জন্মদিন আছিল নেকি
নাই নাই নহয় এনেই মাতিছিল তাপা মাছ চাউ বনালে, উম
উম
উম
মাছখন মই বনালো বিলাহী দি পিনে এই অকণমান থপ বিলাহী আলি দি পনে বিলাহী আলি এই মানে অলপ অলপ অ ঠপ ঠপিয়া জে, অ কালি তুমি ফুনে
এ মই আকৌ কালি ৰাভা দিৱস আছিল যে কালি আমি কেইটামান চাৰে এঘাৰটামানতে গৈছো নেকি ঘৰৰ পৰা।
অ অ।
কেবা জেগাতো আছিল নহয়।
অ অ।
এই চলচলি বুলি কয় তাত আছিলে, চলচলি বিৰহী গাঁও। তাৰপা আহিলোঁ তাত তাত বৰষুণৰ কাৰণে দেৰিয়ে হৈছে বহুত সময় ।তাত তাতে দুঘণ্টামান গ'ল।তাৰপিছত তাত কৰি আহিয়ে লগে লগে হেৰিয়লৈ গ'লোঁ ।এইটোতো মাজগাঁও বুলি কয়, মাজগাঁৱত গ'লে, তাৰপিছত মাজগাঁৱৰ পৰা আহিয়েই আকৌ লগে লগে কৰুৱাবাহী বুলি যে কয় কুৰুৱা বাহীত সোমালোঁ ।কুৰুৱা বাঁহীত নামটো দিলোঁ, দিওঁতেও একে লাষ্টত পৰিছে ।লাষ্টত পৰা কাৰণে আকৌ তাৰ পৰা গুচি গ'লোঁগৈ, গুচি গৈ পেলাই ৰহালৈ গ'লোঁগৈ। সেই ৰহাত গালে ৰহাতে সেই অকণমান নীয়ে গান গাও গান গাও কৰিলে, তাৰপিছতে জাজে বোলে কৈছে জাজে কৈছে আৰু তাইক দেখি পেলাই
উম।
একো নহয় দি দিয়কচোন উঠাই, মই আকৌ বেয়া পাইছো উঠাই দিবলে। তাৰপাছত আৰু তাইক জাজৰ মাইকটোহে লাগে ত মাইকটো ল'লে লৈ গৈ পেলাই উঠি গল, উঠি গৈ পেলে বলো কি গাবা? কৈছে বিলতে হালিছে গাই দিম দিয়া। তাৰ পৰা অকমান গালে গাই পেলাই আকৌ ধুনীয়াকৈ মাইকটো আকৌ আহি দিয়ে দিলে। তাৰপিছত আকৌ গাম আকৌ গাম মই আকৌ বাহিৰতহে লৈ আছোঁ।ৰহা পা আহি পেলাই আকৌ বেবেজীয়া যে বেবেজীয়াত গালে। বেবেজীয়াৰ পৰা আহি আকৌ বেবেজীয়াত গালে গাড়ী লৈ পেলাই আকৌ তাৰপিছত পুৰাবাহি পাইছে সেই লাষ্টত।
এই সেইটো কাৰণে তোৰ মানে সে গেছ উঠা নি চিনা হৈছে।
অ মানে ঘূৰিয়ে খোৱাটো মানে চাহ একাপ খোৱা নহল ৰাতিপুৱা ভাতকেইটা ধুনিয়াকে খাই গৈছোঁ ঘৰত। দালি বনালো আলু ভাজি, কণী বইল, ধুনীয়াকে বনাইছো গৰম ভাত মই কিন্তু ধুনীয়াকে গোটেই কেইটাই খাই গলো। কিন্তু মানে মই মাজৰ সময়ত চাহ একাপ খাব লাগিছিল বহুত সময় গেপ হৈ গ'ল নে নাই? গেপ হৈ গ'ল এ তাৰপিছত গেপ হৈ গ'ল মানে সেইটো কাৰণেই হল নেকি। চ গেছ হৈ গ'ল গে । গেছ হৈ গলগে। সেয়া তাৰপিছতহে ভাল পাইছো আৰু অলপ।অকমান গাটো বেয়া লাগি আছে আৰু। সেয়া।
আমাৰ আকৌ সিদিনা হেৰি সেই বমা এজনী সাপে খুটিলে নহয়।
কেনেকে?
এই মানে বাগানতে হেৰি, ছাগলীজনী এৰাল দি থৈছিলে। তাপৰা ছাগলী মানে এৰাল ডাল ছিগি গ'ল বমাই ভাবিছে লৈ আহোগৈ সন্ধিয়া হৈছে। এৰাল ডাল চিগি গ'ল সৰোজিনী নাইতা তই বগাই পলাও অকণ বিছাৰি যাওঁ ৰ সেই বাগানৰ সেইফালে বিচা- বিচাৰি বিচাৰি গৈ আছে সন্ধিয়াও হৈছে তাৰ পৰা চেন্দেল পিন্ধি গৈছে গছক পৰিলে
উৰাম ডাঙৰ নে সৰু
বৰ বেছি ডাঙৰ নহয় মানে সেই গছত পৰোতে বোৱাআঙল টোতে কামো মাৰি দিলে
উ মা
গোতে এছাৰি আছে বনে ভূৰিখন জোকাৰি আছে হৈৰি পোৱা নাই
দেখিছে
দেখিছে
উ ৰাম
তাৰপিছত আৰু হেৰি বাগানৰ বাচাঁ গছজোপাতে ভূইখনৰত মাৰি দিলে তেতিয়া পৰি গৈছিল
তেজু উলোৱা নাই নে
তেজ ওলাইছে
এতিয়া
তাৰপিছত এবাৰ হেৰি বমা বোলে ধুমা ধুম আহিছে ঘৰলে বিষাইছে যে মৰি লো ৱাও যেনেকে বুলি কৈছে আও মানে অ তাৰপা ডাঙৰ ডাঙৰ জনি জীয়েক না হেৰি এইয়া নাৰ্ছ নহয়
অ
পাতি আছিলে তাইলৈ ফোন কৰিলে তাই লগে লগে হস্পিটেললৈ মাতিলে তাৰপছত হস্পিতেল পালেগৈ বেজি এটা দিলে তাতে এদিন থাকিলে আৰু বেছি বিষাই- ডক্ত নহয়
ত আজি কালি এনেকোৱা মেডিচিন ওলাইছে
উম উম উম মানে, বমাই কৈছে বেলেগ। নহ'লে মানে ভয়তে, মই মৰিলোঁ।
অ ভয়ত আৰু দেখাৰ লগে লগেতো কিবা হৈয় যাব ন বস্তুটো চকুে দেখাৰ লগে লগে, কোনজনী বৰমা।
নাই। আঠমঙলাত যে গৈছিলে যে, ছোৱালীজনী যে।
হা!
তুচিৰ লগৰ যে ছোৱালী এজনী গৈছিলে যে। আঠ মঙলাত, এ, তাই মাক।
বা মইয়ো তো তই কওঁতে মোৰ ক'ল লাগি গৈছে হেই! মোৰ এইটোয়ে ভয় লাগে! এই ল'ৰা ছোৱালী দৌৰি ফুৰোঁতে, ঘপককে গম নাপাব ন'। ডাঙৰ বাও অকণ চকু ডাঙৰ মানুহে হৈ যায়। অ'! সৰু ল'ৰা ছোৱালীৰ ঘপককে মানে এইটো বস্তু ক'ত কোন অসময়ত ওলায়? ক'ব নোৱাৰি নহয়, অ'! দেখা নাপা হয় ন' পতককে। সেইটো কাৰণে, ভয় লাগে নহয়।
ই যে, একদম পিছফালে, পিছফালে ঘূৰি ফুৰে যে।
অ'! তহঁতৰ পিছ ফালখন মোক ভয় লাগে গৰমত । আমাৰ বাৰু ধৰ পিছফালে তাই ইমান দৌৰি ধপৰি যাব নোৱাৰে। ভিতৰতে থাকে বাৰু। কিন্তু মানে, তালে মোৰ ভয় লাগে! সি পিছফালে দৌৰি ফুৰে নাই আৰু ৰ'দো পৰি থাকে তহঁতৰ। এ, ভয় লাগে! মন কৰি থাকিবি দেই। উম! সেইয়া মঞ্জিত।
অ'! মঞ্জিত অ'!
ক'লেও গ'ল?
হে! হে!
মঞ্জিত কলৈ গ'ল?
আছে, আছে। তাকে,
আজি যাব লাগিব এতিয়া। পাইচিটা আনিবগে লাগিব যে। এ! আজি আকৌ, এইয়া গুণয়ে ফোন কৰিছিলে!
অ'!
অ'! গুণৰ যে, কোনেঢ ফোন কৰি ওঠৰ নৱেম্বৰ চিনোখন যে জুবিনৰ যিখন উলিয়াব। বাৰ্থডে দিনাখনে ৰীলিজ হব নহয়। অ'! ওঠৰ নৱেম্বৰ খন। সেইখনৰ মানে, কম্পিটিচন এটাৰ কাৰণে কিবা চুট এটা আছে মানে, মাতিছিলে! তাৰপিছত, এই মানে, যাবলৈ মন কৰা নাই যে। তাৰপিছত, আকৌ তাক প্ৰথমতে যাম বুলি ক'লো। আকৌ, ফোন কৰি আৰু নালাগে বুলিও মানা কৰি দিলে। যাবলৈ মন কৰা নাই যে! সেয়া, আছে সি উঠিছে নেকি?
উঠিছে, সেই তাকে চাওঁগৈ ৰহ, মোৰ উম, দে।